হেল্ল'। অহ' হয় হয়।
কি কৰি আছে আপুনি?
এ আছো এনে ঘৰতে বহি।
অহ' খবৰ পাতি ভালে?
অহ' ভালে। পুৰা তুমি ফনে ন। আজি আই খালো মই আৰু। ইমান দিনৰ মূৰত আজি ফোন কৰিলে যে। হেল্ল'। হেল্ল'। হেল্ল' হেল্ল'। হেল্ল'। কিয় তুমি ফোন চোন নকৰা যে।
অহ' মানে অলপ বিজি আছিলোঁ।
অহ' কি নেটৱৰ্ক প্ৰব্লেম হৈ আছে নেকি? শুনা নাপায় ভালকে।
অহ' এতিয়া শুনা পাইছে, এতিয়া। অহ, অহ, অলপ নেটৱৰ্কটো প্ৰব্লেম হৈছিল মানে লাইনটো মানে হচ্পটটোৰ কাৰণে অফ হৈ গৈছিল না।
অহ' মই ভাবছো কিবা নেটৱৰ্কৰ প্ৰব্লেম হ'ল নেকি, ফোন শুনা, শুনা নাপাওঁ।
অহ' মইতো মানে ভাবিছিলোঁ ফোনটা কাটিলি নেকি, নেটৱৰ্কটা কি হৈ গ'ল নাজনো পটককে।
অহ'। এ ঠিক আছে এতিয়া। অহ, এতিয়া ঠিকে আছে দে শুনা পাই আছোঁ। প্ৰিয় ভাত চাত খালা
ভাত চাত খালো অলপ আগতে মানে এনে ৰাতিতে ভাত আছে অলপ না সটো দি আম আম পকা আছে আম আমেদি খাইছো কাটি কিনে পকা পকা আম আৰু জলকীয়া আৰু
অ ভাল লাগে খাই তোমা আমিজি
অ আমেদি ভাত খাইছো আৰু জচ জলকীয়া আছিল আচাৰৰ জলকীয়া আছে এটা সেইটা দেখাইছো চব্জি বনাই আছে ভাত বনাই আছে আৰু মানে ভোক লাগিছে নামত অ সেইটোোৱে খাই দিছো আৰু
উম'।
পকা মিঠাই মিঠাই আমেই দি খাইছোঁ।
অহ'।
অহ' ভাত চাত খালা নে নাই?
নাই মই খাইছোঁ আৰু কি মোৰ।
অহ' ঠিকে আছে। পিছে কি কাম কৰি আছা আজিকালি তুমি?
মইটো মানে এইটো, এইটো কিবা আছিল এই কি ধুবুৰীত আছে। ধুবুৰীৰ সিফালে। এটা কমেই মেনেজাৰ, মেনেজাৰ কৰি আছোঁ মই।
অ ধবমৰাজ কি গম পাই কোমাই এইটো নাম কি
এইটো কোম্পানীটোৰ নও আছিল উম ৰব কুচুম আছিল নেকি কিবা এনে কুচুম হয় এনেে সনেকা টাইপৰ আছিলে ক কোনাই অ তাতে মেনেজাৰত মই কৰি আছো বৰ্তমান
অ ঠিক আছে ভাল ভাল চেলাৰী টো ভালে পাই আছে
চেলাৰী ক'ব গ'লে আছে যে ভালে ফিফটি
অ ঠিক আছে সেইটো চ হলে ভাল হয় আমাৰ আমাৰ যতে প্ৰফেচন কৰি আছো কিবা কলেজত গোৱালপাৰা কলেজত প্ৰফেচাৰৰ ইংলিছৰ কৰি আছো ত আমকো এইখিনিয়ে ফিফটি ফাইভ দ আমাৰ মানে প্ৰথমতে কম দিছিল প্ৰথমতে এতিয়া অলপ দুই বছৰ কৰাৰ পিছতো প্ৰম
মানে মই এইটো নকৰো আৰু কি মই এনেই কৰি আছো মানে সাতশৰ চৰ মই বা ইউি এছ প্ৰ কৰি আছো হা
অ অ তেনেহলে কি কি কি কিিত কি কি কিতাপ পঢ়িলা তুমি
মাৰ ইউ পি এছ কাৰণে কিবা অলপ এ আছে ভালে এইটো মোৰ আচলতে পাঁচটা মিনিট বাছে ভালে খিনিয় অ সেইটোও কৰি প্ৰপন কৰি আ আছো
অ আউট দিছা নাই ইউ পি এছ চি এক্সাম একবাৰো
অ দিছিলো মানে অলপ হা
কচিিন চিন লৈছা নে কিবা কচিং
অ কচিং নাই লোৱা নাই মই মানে
এই এটা ল'ব পাৰা এটা গোৱালপাৰাতে আছে এটা কোচিন বুজি পাইছা। ত তাতে ল'ব পাৰো ভাল মানে। মিমজনী দুহেজাৰ ঊনশত অলে গোটে অসমৰ ভিতৰত।
অ।
দস নাম্বাৰ। গল্প। কিবা নাম আছিলসাৰ কিবা এায়াৰ কিবা। আাম কাম কিবা নাম আছিল নামটো পাহৰি গলো মোক ফোন কৰিছিল মানে ল'বলৈ। মলত পইচাছিলা সেই সময়তো মই ল'ব নোৱাৰো দুহজাৰৈশছত মোক ফোন কৰিছে। তাৰ পৰা ধিমকেলা চক দিছিল কিন্তু মই যা যাব পৰা নাই মই।
মানে গৰ অ মই গৰপাত লোৱা নাছিল মানে মই ধুবুৰ আছো। লৈছো এতিয়া ভাল আৰুক প্ৰতি অলপ। মই ধুবুৰত মই ধুবুৰীত আছো ন। কেনে।
উম উম। ধুবুৰি ন জাগহটো ভালে ন ঐতিহাসিক ভাবে মানে কিছুমান জেগা আছে ভাল জেগাটো ধুবুৰি বহুত ফেমছ আৰু
উ মই সেইকাৰিনে এইবাৰ ধুবুৰীত আহিছো ধুবুৰীত আহি মানে মেনেজাৰ। পোষ্টিং কৰি মই উ পি এছ চি প্ৰেপেৰেচন কৰি আছো
অ হয় হয়।
অ সেইটো পাৰো মই ভালে হ'ব লাইফতটো অলপ ভাল লাগব বুলি ভ ভাবো আৰু।
অ এক্জামটো কেতিয়া আছে।
একজামতটো মোৰ মানে আহি আছে আৰু কিবা। ডিচেম্বৰ মাহত হ'ব নেকি।
অ ভালকে পঢ়া নহ'লে দেই ভালকে পঢ়িব লাগিবে নাই। লিখা স্পীড বাঢ়াব লাগিব এইটো মানে কি এক্জাম। এক ন ফাইনেল মেইন।
নাই মেইনটোটো মেইনতটো হ'ব ডিচেম্বৰত।
অ ফৰিিলামটো পাছ কৰিছে নেকি। অ এইকাৰো মেইনটো পাই আছছে মেইনটো দিলে ইণ্টাৰভিউ হে ন নাই।
মানে দুটা হয় তিনিটা হয় পৰীক্ষা হয় ইউ পি এছ চত এটা মানে মই দুটা পাছ কৰিছো এইটো। ফাইনেলত আছে বৰ্তমান এখন সটো যোৱাৰ পিছত মই ইটাৰভিউ লাগিব। মানে এবাৰ ইয়াতে মই যেতিয়া আগতে।
ডাঙৰ ডাঙৰ এঞ্চাৰ লিখব লাগে দহ মাৰ্কৰ লিখিব লাগে বিশ নম্বৰৰ কাৰণে বিশ বিশ যদি প্ৰশ্ন আহে।
অ মানে মই আগতে দিছিলো মানে কচিং কৰা নাছিলো। তেতিয়া অলপ ইণ্টাৰভিউটো অলপ বেয়া হৈছিল সেইকাৰণে এইবাৰ। ভালকে কৰি আছো এইবাৰ মই মানে প্ৰ য।
মানে ইউ পি এছ চি তোমাৰ ৰ। সনাধন প্ৰশ্নিলাক বেছি লিখিব লাগে এ কুৱেশ্যনৰ বিছ নামবাৰ কে থাকে।
মই মই দেখ গোটেই। মই তেখন গোটই পাইছিলো শিকিলা মানে ইন্টাৰভিউত অলপ বেয়া হৈছিলে মানে অলপ প্ৰব্লেম আছিলে উখ। মানে বেমাৰো বেমাৰ।
উ মানে ইউ পি এছ চিত না মানে ডাঙৰ ডাঙৰ এনঞ্চাৰ লিখিব লাগে আৰু কেনে কেনেকে। শিক্ষটোনিকমান পৰিপাটিকে লিখা আখৰো ভাল হ'ব লাগে। আৰু বহুত মানে কিবা কিবি থাকে আৰু কথাবিলাক কি লিখা কেনেকে লিখিছা কিমান ডাঙৰ লিখিছা।
আৰু মই যাবাৰ অ। যাবাৰ মই আগতে পাছ কৰিছিলো মানে এইবাৰো পাছ কৰিম আাখা আছে পাছ কৰিছো এইবাৰো। মানে এইবাৰ খালি আৰু হয়। দিবা এটা দিয়াৰ পিছত মই হ'ব আৰু কি।
উম ক উম আমাৰ ইয়াত যিটো আমাৰ সিধাবাৰী যিটো ক্লাবটো আছে তাত এটা এটা লাইব্ৰেৰী খোলা হৈছে লাইব্ৰেৰী কাৰ নামৰ এটা ফ্ৰেণ্ড আছে সুমন তেওঁ লাইব্ৰেৰী মিটিঙত গৈছিল তাহাৰপৰা কিতাপ চিতাপ দিব ফ্ৰী কিতাপ দিব
তুমি গাঁৱত থাক
অঞ্চলৰ য টো আছে চলিবিলাক কিতাব বিলাক পঢ়িব পাৰিব লৈ যাব পাৰিব ঘৰত পঢ়ি ন আৰু ঘূৰাই দিব
তুমি গাঁৱত থাকা নেকি তুমি গাঁৱত থাকা
অ নাই অ গাঁৱতে থাকো মই মানে গাড়ী দি যাওঁ মানে ন মানে এক ঘণ্টা ৰাস্তা অহা যোৱা ন ত গাড় আহ
গাঁৱৰ ৰাস্তা বিলাক ভালতো না তোমাৰ গাঁৱত নাথাকো নাই গাঁৱত মানে পৰিৱেশটো গম নাপাব লাগে গাঁৱত পৰিয়টো কেনেকুৱা
অ হয় হয় হয়
মানে অলপ আমাৰ ইফালৰ
কিছুমান সুবিধা আছে তো কিছুমান অসুবিধাও হয় চব ফেচিলিটি নাথাকে এতে কিন্তু পৰিৱেশটো ভাল এনেই সেউজিয়া সেউজীয়া তুমি
তোমাৰ গাঁৱৰ নামটো কি বুলি কৈছিলা হেল্ল' হেল্ল'
অ হেল্ল'
তোমাৰ গাঁৱৰ নামটো কি বুলি কৈছিলা
আমাৰ গাঁৱৰ নামটো সিধাবাৰী বুলি
হয় নেকি মানে ইফালে মই যোৱাই শুনাই নাই আজি মানে ম মইতো ধুবুৰী কিন্তু গুৱাহাটীৰ ফালে যায় থাক মানে গুৱাহাটীৰ পৰা ডাইৰেক্ট ধুবুৰীতে যাওঁ মানে গুৱাহাটীত থাকো মই এটা ফ্লেইট আছে মানে গুৱাহাটীত এটা ফ্লেট থাকে তাতে যাও মই তাৰ ওপৰত ধুবুৰীতে গেছো আৰকি সিধাবাৰী নামটো শুনাই নাই অ মানে শুনাই নাই সিধাবাৰি নামটো আজি শুনিলোঁ
অ নাই ভিতৰুৱা গাও ন কেনেকে শুনিবা ইমান ফেমাচ নহয় যে ইমান মানে সেনেকুৱাই আৰু তুমি চাগে এ দুধনৈ নাম শুনিছা দুধনৈ
তই মানে সিফালে টো অহা যোৱা কৰো
অ হয় হয় এই দুধনৈৰ পৰা বেছি দূৰ নহয় দিয়া এ বাৰ তেৰ কিলোমিটাৰ মান দূৰত
অ মাৰ দুধনৈত ইমান ৰখা নহয় মান কেতিয়াবা এই ৰখা মানে হঠাৎ কেতিয়াবা ৰখো আৰ কি
অ দুধনৈ কলেজত আমাৰ এইবাৰ অমিত শ্বাহ আহিছিল বুজ জান নাই দুধনৈ কলেজত অমিত শ্বাহ আহিছিল অ ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ আহিছিল দুধনৈ কলেজত এইবাৰ এপ্ৰিলৰ দুই তাৰিখ মানেই তাৰিখ ন
অ নিউজটো দেখিছিলো এনেকুৱা এটা
মোৰ আগে আগে আহিছিল ন‌ বহুত ভিৰ হৈছিল বহুত মানুহ আহিছে পুৰা আৰ্মি আহিছিল কাম এনে এন এছ জি কামাণ্ডো আহিছিল তাহন তাহাঁতে বন্ধুক চন্ধুক লৈ আছিল পুৰা একদম একদম পইচনত আছিল পুৰা জংঘলত আছে কিছুমান কিছুমানে ওপৰত আছে কিছুমানে বিল্ডিংৰ ওপৰত আছে কিছুমানে পুৰা চিকোৰুটি পুৰা টাইট
আহ মইতো এতিয়াও কিবা অ মইতো এতিয়া কিবা গুৱাহাটীত আছোঁ মানে বহুত গৰম পৰি আছে নহয় বৰ্তমান
হয় হয় প্ৰথম গৰমৰ দিন গৰমটো পৰিব আৰু গুৱাহাটীত যি গৰম আৰু ইমান ঘন ঘনকে ঘৰ বিলাক বনাই নাই মানুহবিলাক ভিৰ যাতে অলপ কম জেগাতে বহুত মানুহ বসতি জন বসতি
অ সেইকাৰণে মই এ চি ল'ব আহিছো দোকানত মানে এ চি দৰে আহিলো এ তাৰ মানে এতিয়া আৰু ফিট কৰিলে ভাল হ'ব আৰু দেখন
অ তুমি নিজে ফিট কৰিবা ন
নাই নাই কাৰিকৰ আহিব মই ফোন কৰি দিছো এচি টো দুটা দিছোঁ দুটা ৰুমৰ কাৰণে মোৰ ৰুমৰ এটা আৰু মোৰ ভাই বেলেগৰ মানে ৱাইফৰ কাৰণে এটা
অ অ এই বেলেগ বেলেগ ৰুমত থাকা নেকি এটা ৰুমত নথাকা
এ মোৰতো মানে এটা ফ্লেট মানে বহুত আছেলে ফ্লেটত বহুত কেইটা ৰুম আছে যে মই যিটো নাথাকো ইমান ঘৰত সেইকাৰণে মোৰ ৰুমত মই কাকো এলাও নকৰো প্ৰায়
অ অ
অ অ ঠিকে আছে ভাল দিয়া আজিকালি মডাৰ্ণ যুগ নহয় আজিকালি অলপ
অ মই এইখিনি এচি টো লগোৱা হলে আৰু ৰুমৰ টো মানে অলপ
হয় চবৰে প্ৰাইভেচি গিলা চবৰে নিৰ নিজৰ লাইফষ্টাইল বিলাক নিজ ষ্টাইলত জীয়াই ভাল পায় মানুহবোৰা আজিকালি চবে নিজে নিজে নিজে নাম কৰা পিছে এ তোমাৰ এই কি কাম কৰি ক প্ৰফেশচনত আছে নাই কিবা কাম কৰি আছে চাগ কিবা প্ৰফেচনত হয়।
এতিয়ো মইতো কলো তোমাৰ এইটো ধুবুৰীিফালে ম মেনেজাৰ পষ্টিত কৰি আছো বৰ্তমান। আৰু আকৌ মই মোৰ নিজৰ বাহিৰা খৰচটো ওলাই মানে মই এইটো কমাই গেলি যাব নালাগে সপ্তাহত যদি মই এদিনত যাওঁ তথাপি হৈ যায় মই মানে এনে মই বেলেগক কৰি থাকব পাৰো কাম।
অ', ঠিকে আছে আৰু এইটো কি তাই কি কৰি আছে?
আৰু মোৰ ৱাইফজনী কিবা কলেজৰ প্ৰফেচাৰ কৰে
অ ভাল তেখহলে কি কি কি চাবজেক্ পি বুজাই
হিষ্ট্ৰী ডিপাৰ্টমেণ্টত
হয় হিষ্টৰি হিষ্টৰি মোৰ আগতে ভাল লাগিছিল ছাবজেক্টটো তেতিয়া মই ক্লাছ ইলেভেনত আছিলো ললোঁ ফাষ্ট ইয়েৰত তেতিয়া আমাৰ এটা ছাৰ আছিল দিলীপ বৰুৱা বুলি ত' তেওঁ মানে ইমান ধুনিয়াকে হিষ্ট্ৰী হি বুজাই না মানে এন এনেক পুৰা মন যায় মানে হীষ্টৰিটো পঢ়িলে সমল কি বস্তু, যাই
ম মই ফিয়ান, উম, মোৰ ফিয়ান্স জনিও কলেজৰেই ইউ কৰে মানে ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ কৰে নেকি মাজে মাজে সি এ আগতে টিচাৰে কৰিছিল পিছতে সি প্ৰফেচাৰত পাল। এতিয়া নুবুজাই হিষ্টৰী ডিপাৰ্টমেণ্টত, মানে সি প্ৰফেচাৰ যেতিয়া এখন
হয় নে, গুৱাহাটী বিশ্ববিদ্যালয়, তুমি গৈ পাইছা নে গুৱাহাটী বিশ্ববিদ্যালয়?
অ মই ইয়াৰ লগত দি মই ৱাইফৰ লগত দিছিলো আৰুকি মোক তাতে ইনভাইট কৰে কেতিয়াবা মই ইনভাইট কৰিলো সভা চবা হ'লে অনুষ্ঠ তেনেহ'লে মোক ইনভাইট কৰে মই যাওঁ তাতে।
হয়, হয়, দে ঠিকে আছে। তে তুমি আজিকালি বৰ্তমান ডাঙৰ মানুহ হৈ গৈছা তেনেহলে ন?
নাই অলপ অ হৈছো আৰু কিই যেতিয়া মই মই নিজৰে এটা ইউনিভাৰ্চিটিত কৰি পালটো ভাল হ'ব।
তেনেহলে মোৰ এটা সহায় কৰি দিবাচোন মোৰ মানে বিশ্ববিদ্যালয়ত গুৱাহাটি বিশ্ববিদ্যালয়ত কিবা এটা কিবাটা কাম আটকাো আকি আছে কিবাটা এটা, সেইটো অলপ ওলাই দিয়াত সহায় কৰিবাচোন। তোমাৰ ইমান অলপ কি আছে চিনাকি আছে তোমাৰ সন্মান দিয়ে কিবা দিয়ে, মই ত কামটোত সহায় কৰি দিবাচোন। কৰি দিবা না নাই?
অ পাৰিম মানে মই ক'ম যে মই প্ৰিয়সিজনী মানে সিটো তাতে থাকে নাই সিটো তাৰ কৰিলে সি তুমি পাই যাবা।
অ', আৰু গুৱাহাটী ইউনিভাৰ্চিটিততটো চেলাৰিও বেছি ন?
অ নাই ব পাই সেইকাৰণো এইটো আমাৰ এতিয়া গুৱাহাটীৰ ফেট আছে এ ফেটটো জানিম বহুত ভাল আৰুকি
অ', ভেকেঞ্চি থাকিলে কবাচোন ভেকেঞ্চি থাকে যদি মই ইয়াৰ পৰা গোৱালপাৰাৰ পৰা নহলে গুৱাহাটীতে যাম।
হয় নেকি? হ'ব, হ'ব, দিয়াচোন মই অ' মই কৰি ক'ম দে মানে অ' কৈছে তোমাৰ ইয়ে তোমাৰ কথাতে জব চব থাকে তোমাক দিবলৈ।
অ', আৰু বোলে উ অ', বোলে অ অহা ৰবিবাৰে বোলে কিয় বোলে কি আছে বোলে এ ৱৰ্কশ্বপ আছে বোলে তোমালোকৰ ইউনিভাৰ্চিটিত বোলে।
অ', আমাৰ ইউনিভাৰ্চিটি ৱৰ্কশ্বপৰ সেইটো মই ইমান নাযাওঁ এনে সৰু সুৰা ৱৰ্কশ্বপত মই